হেল্ল' অ', অ', শুনি আছোঁ দিয়া।
অ, এই কিবা এটা নেটৱৰ্কৰ অলমান প্ৰব্লেম দি আছিলে।
অ', অ', তাকে আজি অলপমান বৰষুণ দি আছে ন, বতৰটো এনেকুৱা।
অ, বতৰটো এনেকুৱা কাৰণে নেটৱৰ্কটো বহুত প্ৰব্লেম দি আছে।
বাকী, খবৰ পাতি ভালনে।
খবৰ খাতি ভাল, তোমাৰ?
আছোঁ আৰু, এনেকে।
আজি খেলিব যোৱা নে?
নাই যোৱা ৰ'বা, আজি বৰষু বতৰো এন-বৰষুণ দি আছে ন।
অ', বতৰটো। ময়ো এইটো কাৰণে যোৱা নাই খেলিবলে।
বাকী ঘৰত চবেই ভালনে?
অ', ঘৰত চবে ভাল, মাহঁতে ৰেষ্ট কৰি আছে। তোমাৰ কেনে?
উম, মইয়ো আছো ঘৰতো মাহঁতে আছে এনে বাহিৰত।
অ'। এতিয়া কি কৰি আছা?
এতিয়া এনে মোবাইলে চাই আছোঁ ৰবা।
আজিকালি নেলাগেনে বেছিভাগ মানুহে অকল মোবাইলতে লাগি থাকে।
উম, উম। আজিকালি দশটা মানুযৰে তাৰে নটা, আঠটা মানুহ মোবাইলে চাই থাকে।
অ', মানুহ অৱশ্যে মানুহৰ বেছিভাগ কাম মোবাইলতে হয় দিয়াচোন।
আজিকালি বহুতে গেমো খেলি থাকে ন, গেম খেলে
সেইটোৱেতো এটা, উম। সেইটো এটা বেয়া নিচা কিন্তু গেম খেলাটো, মানে খেলক কিন্তু বেছিভাগে দিনে ৰা তি অকল গেমতে লাগি থাকে, ৰাতি এটা, দুটা, তিনটালৈকে গেম খেলি থাকে।
উম, সেইটো একদমেই বেয়া।
এইটোৱে বহুত বেয়া। একটো শৰীৰৰ কাৰণে বেয়া, ছেকেণ্ডটো মানুহৰ কম টোপনি যদি সম সম্পূৰ্ণ নহয়, তেতিয়াহ'লে পিছদিনাখন ৰাতিপুৱাৰ দিনটো ভালকে কাম কৰিব নোৱাৰে।
তাৰ ফলত স্বাস্থ্যৰো বহুতখিনি প্ৰব্লেম দিয়ে ন?
অ', স্বাস্থ্যৰ বহুতখিনি প্ৰব্লেম দিয়ে, আৰু কামত মন নেলাগিব, পঢ়া শুনাত মন নালাগিব, টোপনি লাগি থাকিব।
দুৰ্বল দুৰ্বলো হৈ যায় আৰু আজিকালি চশমাও পিন্ধে ন বহুতে এইবিলাকৰ কাৰণে। কাৰণে, ৰাতিলৈকে মোবাইল চাই থাকে।
বেছিভাগ মোবাইল চোৱাৰ কাৰণে চশমা তশমা লগাব লগা হৈ যায়। কিন্তু কিছুমানৰ পঢ়া শুনা মোবাইলতে হয় দিয়াচোন।
আজিকালি চব অনলাইন টাইপো হৈ গৈছে ন, অনলাইন ক্লাছ।
অ', আজিকালি চব অনলাইন ক্লাছ আৰু আজিকালি বেছিভাগ চাকৰি হেৰি এইবোৰ চব অনলাইন কৰি দিছে ন।
হম, হম।
সেইকাৰণে মানুহৰো উপায় নাই, তেওঁলোকে মোবাইল বা এনেকুৱা হেৰিতে দিনটো কটাব লগা হৈ যায়।
উম, মোবাইল বা স্ক্ৰিনৰ আগতে কটাব লাগে লেপটপৰ আগত হ'লেও। মোবাইল চাই হ'লেও।
কিন্তু সেইটো বাৰু চাকৰি কৰা বিলাকৰ বাৰু বেলেগ কথা, কিন্তু চাকৰি ন কৰা জোনবোৰ বাৰু ল'ৰা ছোৱালী তাহাঁতেতো এনেই ছ'চিয়েল মিডিয়া চাই পেলাই দিনটো কটাই মোবাইলটো চাই চাই।
সেইবিলাক কৰিব নালাগে আচলতে, বহুতখিনি প্ৰব্লেম আহে পিছলৈকে।
অ', প্ৰথমটো চকু তকু বেয়া হয়, স্বাস্থ্য বেয়া হয়, সময়ৰ এনেই ক্ষতি।
উম। গেম ছেমো ইমান খেলিব নালাগে আজিকালি অনলাইন গেম বহুত হৈ গৈছে। অলপমান বাহিৰত যাইয়ো খেলা ধূলা কৰ কৰিব পাৰে।
অ', বাহিৰত গৈ খেলা ধূলা কৰিলে স্বাস্থ্যৰ কাৰণেও ভাল হয়।
উম।
আজিকালি সেইকাৰণে ল'ৰা ছোৱালীবিলাক ৰাতিপুৱা সোনকালে উঠিব নোৱাৰে ৰাতি মোবাইল চাই থাকে।
ৰাতি দুটা, তিনিটালৈ গেম খেলি থাকিব।
উম আৰু গেম খেলি থকা নহয় বেছিভাগ ল'ৰা ছোৱালী কি মানে কিছুমান ল'ৰা ছোৱালী আকৌ পঢ়া শুনাও কৰি থাকে ন ৰাতিলৈকে।
অ', কৰে বহুতে।
বহুতে কৰে কিন্তু ৰাতি পঢ়া শুনা কৰিলে চকু বেয়া হয় কিন্তু।
উম, তুমি এনেই গেম-চেম খেলা নেকি অনলাইন গেমিং?
অ', খেলিছিলোঁ মই এতিয়া বৰ্তমান নেখেলোঁ। ফ্ৰী ফায়াৰ খেলিছিলোঁ।
আজিকালি বহুত অনলাইন গেমিঙতো পইচা-চইচা লগাব পাৰি ন?
অ', আজিকালি এইটো এটা যোৱা টাইপ হৈ গৈছে, মানে বহুতে কি নিচা টাইপো লাগি গৈছে। তাৰমানে এইবোৰৰ। এই পইচা দি গেম খেলে দুটকামান জিতে-জিতি পেলাই আকৌ হাৰি যায় আকৌ পইচা লগায়।
মোৰ হিচাপত এইটো একদমেই বেয়া যোৱা খেলাটো।
অ', সেইটো বহুত বেয়া। মানুহে ভাবে কি গেম খেলি আছে কিন্তু নহয় সেইটো এটা যোৱাৰ নিচিনা হৈ যায়।
একদম নিচা টাইপে হৈ যায় আৰু এইটো।
উম, পিছলৈ গৈ পেলাই ঘৰৰ পৰা পইচা চুৰি কৰে। বা সেনেকুৱা কিবা কাম কৰে যিটো দি পইচাখিনি যোগাৰ হওঁক যাতে গেমটো খেলিবলৈ পাওঁক।
উম, কিছুমানেতো বস্তু-চস্তুও বিক্ৰী কৰা দেখিছোঁ মই।
অ', সেইটো ময়ো শুনিছোঁ নিউজ-চিউজত। ঘৰৰে মাৰ চেন, কাণফুলি বা ঘৰৰ কিবা বস্তু বিক্ৰী কৰি পেলাই গেমৰ কাৰণে পইচা ওলায়।
উম।
মাজতে এটা গেম এটা ওলাইছিল নহয় ব্লু হুৱেল ছুইচাইড গেম।
অ', অ'একদম নিউজতে হেৰি হৈ আছিল সেইটো।
অ', বহুত ল'ৰা ছোৱালীয়ে হাত চাত কাটি দিছিলে ছুচাইড কৰিছিলে।
উম, মৰিছেও বহুত।
অ', পিছলে বাৰু গভমেণ্টে সেইটো গেমটো বাৰু বেন কৰি দিলে। এতিয়া গেমটো কিবা চলে-নচলে কোনোবাই খেলে নেখেলে গম নেপাওঁ দেই।
উম, ময়ো শুনা নাই এতিয়ালৈকে।
এইটো গেমৰ এটা বস্তু এটা বুজি নাপালো অ', মই বন্ধু?
কি কোৱাচোন?
তাতে বাৰু তাতে গেমটোত বাৰু দিলে তুমি হাতখন কাটি লোৱা তুমি সঁচাকৈ হাতখন কিয় কাটিবা বাৰু।
উম, তাতে মানুহৰ চিন্তাধাৰা বিলাক আজিকালি এনেকুৱা হৈ গৈছে ন ব্ৰেইনটোৱে কাম নকৰে চাগে।
হ'ব পাৰে গেমটোত চাগে সেনেকুৱাকে প্ৰগ্ৰেম কৰা হৈছে যে মানুহৰ ব্ৰেইনটো এনেকুৱাকে কৰি দিয়ে যাতে সি আমাৰ এইটো টাস্কবিলাক কৰিবৰ কাৰণে একমত হৈ যায়।
তাকে মোবাইলটো ভাল কামত ব্যৱহাৰ কৰিলে ভাল এনে পঢ়া শুনাত। আজিকালি বহুত অনলাইন ক'ৰ্চো ওলাইছে ই বুক আছে।
অ', মানুহে সেইবোৰত বেছিকে হেৰি কৰিলে ভাল কিন্তু বেছিভাগ মানুহে এই গেম হেৰি এইবোৰতে লাগি থাকে।
উম।
গেম চাই থাকে, বা ইণ্টাৰনেটত কিবা চাৰ্চ কৰি চাই থাকে। আৰু বেছিভাগ মানুহে আজিকালি কি কৰিছে, মোবাইলত মানে, এই কিছুমান বেয়া বেয়া বস্তু চোৱা হৈছে। এই সৰু সৰু ল'ৰা ছোৱালী বিলাকে। সেইকাৰণে মাক মাক দেউতাকবিলাকে মানে এইবোৰৰ ওপৰত চকু দিব লাগে অলপ।
অভিভাৱক বিলাকে অলপ চকু কাণ দিব লাগে, আজিকালি কম কম বয়সতে মোবাইল দিয়া হৈছে।
অ' আজিকালি ল'ৰা ছোৱালী বিলাক এই ফাইভ ছিক্স মানে পাঁচ ছয় বছৰ বছৰ মানৰ ল'ৰা ছোৱালীবিলাককে হাতত এনড্ৰইড ফোন,
আমাৰ দিনবোৰ মনত আছিল নে? আমিতো মোবাইলে পোৱা নাছিলো।
হ আমি মোবাইলে পোৱা নাছিলো। ক্লাছ টুৱেলভত পাইছো। আমাৰ কি আছিলে সেইটো সময়ত? মোবাইল যদি পাওঁহে, অকণমানি কিপেড বুটাম টিপা।
উম।
আৰু সেইটোও অল টাইম নাপায়। কেতিয়াবা এই লগৰটোক ফোন কৰিব লাগে বা কিবা বুলি ক'লে ঘৰৰ মানুহে ওলাই দিছে।
অঁ অঁ আজিকালি মোবাইলটো শিক্ষাতো বহুতখিনি সহায় কৰিব পাৰে। যদি ভালকে ইউজ কৰে।
অ' মানে এইটো কেনেকুৱা হৈছে মানে, এইটো মানে তাৰ মানে, মজবুুৰী টাইপ হৈ গৈছে, যে মোবাইলটো দিলেও বিপদ নিদিলেও বিপদ।
উম আৰু আজিকালি যোগাযোগ কৰিব ভাল ন, ভিডিঅ' কল কৰিব পাৰি। এইখন দেশৰ পৰা আন এখন দেশলৈ।
মোবাইলেদি বহুত সুবিধাও হৈছে, কিন্তু বহুত অসুবিধাও হৈছে।
সেইটো ব্যৱহাৰ কৰালৈ ওপৰত হয়, যোনে যেনেকৈ ব্যৱহাৰ কৰে।
উম এতিয়া বহুতৰে মোবাইলৰ পৰা পইচা নাইকিয়া হৈ যায়। বা বেংক শেষ হৈ যায়, মোবাইলৰ কাৰণে কিছুমান।
এই কিছুমান অচিনাকি লিংক চিংকত ক্লিক কৰি দিয়ে।
অ' মানুহৰ মানে কি অ' কিছুমান ৱেবচাইটত গৈ পেলাই ক্লিক কৰি দিয়ে। তেতিয়া বৰ্তমান ৱেবচাইটটোতে একো কিবা গৰ্বৰ হোৱা যেন নালাগে, কিন্তু পিছতহে অ' টি পি বা বেংকৰ পৰা মেছেজ আহে। ইয়ৰ একাউণ্ট ইজ হেৰি বুলি খালী বুলি।
উম আজিকালি পাছৱৰ্ড বিলাকো অলপমান টানকে ৰাখিব লাগে আৰু।
অ' আজিকালি পাছৱৰ্ড বিলাক তুমি যিমান টানকে নাৰাখা কিয়, এই যোনবোৰ হেকাৰ বিলাক থাকে। তাহাতি নতুন নতুন কিবা প্ৰযুক্তি নতুন নতুন কিবা মানে কিবা নহয় কিবা এটা ওলাই পেলাই কিবা মানে কিবা এটা নহয় কিবা এটা কান্দ এটা কৰে আৰু।
অ' বেলেগ বেলেগ কিবা এটা বস্তু ওলাই থাকে। এইটো দিন নহ'লে সেইটো সেইটো নহ'লে সেই টো,
আৰু ক'বলৈ গ'লে চৰকাৰো এইটো চাইডত বহুত কাঢ়া হৈছে। তেওঁলোকেও বহুত চকু দিয়া হৈছে।
অ' চাইবাৰ চিকিউৰিটি চিষ্টেমো ভাল আছে।
অঁ
চৌবিশ ঘণ্টামানৰ ভিতৰত কমপ্লেইন কৰিলে বাচিব পৰা যায় আৰু।
অ মোৰ মোৰ মতে টো মোবাইলটো সিমানখিনিলৈকে ইউজ কৰিব লাগে, যিমানখিনি তোমাক লাগে। তাৰপিছত ব বাকী সময়খিনি যিখিনি থাকে সেইখিনি মোবাইলটো চাইড কৰি থৈ দিয়া।
আৰু মোবাইলটো দূৰত থ'লে অলপমান ধ্যান দিব পাৰি যিকোনো কামত হ'লেও, মোবাইলটো চাই থাকিলে ধ্যান নালাগেটো, পঢ়া-শুনাতে হওক, বেলেগ কামতে হওক,
অ আজিকালি মানুহবিলাকে যদি মোবাইলটো এৰি পেলাই আগতটো মানুহে ধ্যানত বহিচিলে বা ধ্যান কৰিছিলে। আজিকালি মানুহক যদি মোবাইলটো এৰি পেলাই পাঁচ মিনিটো, যদি বহিব দিয়ে, নোৱাৰে বহিব।
এনে থাকিবই নোৱাৰে আজিকালি, মোবাইলটো বহি থাকে লেও চাই থাকিব, ছচিয়েল মিডিয়া চাব, কিবা চাব।
মানুহে পঢ়াই শুৱাই অল টাইম মোবাইলটো চাই থাকিব খালি।
আৰু এনেকে মোবাইল চাই থাকিলে, ডিঙিৰো প্ৰব্লেম হয়, চকুৰ প্ৰব্লেম হয় স্বাস্থ্য ভালেই নাথাকে।
অ' মানে মোবাইলটো চালে মানে এপটো
এক্সাৰচাইজও কৰিব পাৰে, মৰ্ণিং টাইমত হ'লে।
অ মানুহে ৰাতিপুৱাই উঠি আজিকালি আকৌ মোবাইলটোহে ধৰে।
উম উম আগে চচিয়েল মিডিয়া ওলাব।
অ কোনোবাই মেছেজ দিছে নেকি, ফোন কৰিছে নেকি।
তাকে, আজিকালি সেইবিলাকে হৈ গৈছে আৰু।
এ এইটো মানুহৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁলোকে কেনেকে ইউজ কৰে আৰু তেওঁলোকৰ লাইফ তো কেনেকুৱাকে গৈ আছে এতিয়া।
বহুত মানুহ আছে ভালকে ইউজ কৰি আছে। পঢ়া-শুনাতে হওক, কিবাতে হওক।
উম আৰু আজিকালি বেছিভাগ মানুহে এণ্ড্ৰইড' এটা খে, কিন্তু লগতে কিপেড ফোন এটাও ৰাখে, বেছিভাগে কিপেড ফোনটোৱে ইউজ কৰে।
অ ।
উম।
এনে তোমাৰ লগৰ আছে নেকি এনেকুৱা কোনোবা?
এই লগৰ নাই কিপেড ফোন ইউজ কৰে, কিন্তু মোৰ দেউতাই নিজে কিপেড ফোন ইউজ কৰে, ফোন-চোন কৰিবৰ কাৰণে।
অ অ মোৰ দেউতাও কৰিছিলে, কেইদিনমান আগতে আৰু মোবাইল এটা লৈছে।
অহ তাৰপিছত ইয়াতে
হৈ গৈছে ন, কিছুমান কামত লা-লাগেই আৰু।
অ আজিকালি হোৱাটচাপত ফটো কাৰোবাক পটককৈ কিবা ডকুমেণ্টছ লগা হ'ল বা কাৰোবাক ফটো তুলি পেলাই পঠিয়াব লগা হ'লে এইবোৰৰ কাৰণে মোবাইলটো লাগে আৰু বেংক কৰ পে' কৰিবৰ কাৰণে, ইউ পি আই
পইচা পেমেণ্ট। মুঠৰ ওপৰত মোবাইলটো নহ'লেও নহয়, হ'লেও প্ৰব্লেম দিয়ে অলপ।
লাষ্টত যাই কিনে এইটোৱে ক'ব লাগিব আৰু মানুহটোৱে কেনেকে ব্যৱহাৰ কৰিছে। ভালকে ব্যৱহাৰ কৰিলে ভাল, বেয়াকে ব্যৱহাৰ কৰিলে বেয়া।
হেইটো মানুহটোৰ ওপৰতে নিৰ্ভৰ কৰিব আৰু। আমি এইবোৰৰ ওপৰত ইমানকৈ কথা পাতি পেলাই, কিনো লাভ আৰু। মানুহ বিলাক নিজে যদি অলপমান যদি সজাগ হৈ যায়। তেতিয়াহ'লে এইবোৰ প্ৰব্লেম নিজেই নাইকিয়া হৈ যাব।
উম, উম।
বাকী মা হেত ভালে আছে?
অ', অ' আছে, এই অকমান বাহিৰতে আছে, ওলাই গৈছে।
অহ, ঠিকে আছে অলপমান ওলাই চুলাই যাব লাগে খোজ চুজ কাঢ়িব লাগে, স্বাস্থ্যটো ভালে থাকে। অহ আহ দিয়া।
পিছত ফোন কৰিম।
উম উম দিয়া বাই,
এ অ বাই।